নমস্কাৰ দাদা।
অহ, কি কৰি আছে?
বহি আছো, আপুনি?
মইয়ো বহি আছো, পিছে আপোনাৰ দিনটো কেনে গল
ভাল, আপোনাৰ?
ভাল লাগি গল।
উম
মোৰ তাৰ মানে গৰম বন্ধ নহ, কলেজ চলেজ বন্ধ। আজিৰ দিনতটো ঠাণ্ডা ব তোৰ আছিল বহুত ভাল লাগিছে আৰু, বৰষুণো দিছিল।
উম কৈ দিয়াটো ভাল আৰু
অহ, পিছে কিবা খালে নে?
অহ, খাইছোঁ আপুনি?
অ মই খাইছোঁ। পিছে আজি দিনটোত আপুনি কত কত গলা
আজি যোৱা নাই কতো মানে ঘৰত থাকি ভাল নালাগে না, ফ্ৰেণ্ডৰ লগত ফুৰিব গৈছিলোঁ।
অহ
পিছে আপুনি কি কৰে?
মই এনে পঢ়ি আছো ইলেভেনত পিছে আপুনি কি কৰে?
অহ আচ্ছা আহিম তহ আপোনাৰ এম কি? জীৱনৰ লক্ষ্য কি? মইও মানে
মোৰ এম
কৰি আছোঁ বি এড
মোৰ এম এটাই যে মই ডাঙৰ এটা বিজনেচমেন হ'ম
অঁ আপোনাৰ হবি কি
পেচা সেইটোৱে ডাঙৰ হয় এটা বিজনেচমেন হ'ম
না না দাদা মানে আপুনি জিৰণি আজৰি সময়ত কি কৰি ভাল পায়
অঁ আজৰি সময়ত
উম
আজিৰ মই এনেই গান চান শুনো ড্ৰয়িং আকো আকৌ ডাইৰী লিখোঁ
অ
পিছে আপুনি কি কৰে আজৰি সময়ত
মই মানে লিখি ভাল পাওঁ গল্প লিখো আৰু কিবা কিবি সৰু সুৰা ৰচনা লিখো
কিতাপ পঢ়ো
পিছে আপুনি গান চান শুনেনে
অ মই গান শুনো মই গান শুনি বহুতে ভাল পাওঁ আপুনি
মই মই তাৰমানে হিন্দী আৰু অসমীয়াটো বেছি শুনো
অঁ আপুনি জুবিন গাৰ্গক চিনি পায় নেকি
অ মোৰ তাৰ মানে ফেভৰেট চিংগাৰ আৰু অসমীয়াত ক'ব গ'লে অসমীয়া তাৰ মানে ছিংগাৰ কব গ'লে
অ
তেওঁক মই বহুত ভাল পাওঁ যিহেতু তেওঁ বহুত তাৰমানে দুখীয়াবোৰৰ সন্মান কৰিছিল কথা বতৰা ভাল আছিল তেওঁৰ বহুত সহায়ো কৰিছিল
অ তেখেত ত এতিয়া নাই আমাৰ মাজত
অ সেইটো বেয়া লাগে এতিয়াও মনত পৰিলে অলপ কান্দা কান্দা আহি যায় তেওঁ বহুত মিছ কৰোঁ
অ
পিছে আপুনি তাৰমানে ফুৰিব গৈছিল নে কবাত
নাই মানে এতিয়াতো আমাৰ গৰম বন্ধ
উম।
যাম বুলি ভাবি আছো, আপুনি?
মই শ্বিলং যাম বুলি ভাবি আছো। শ্বিলং নিজৰাবোৰ তাৰ মানে চাইয়ে থাকো।
অ'।
যাম বুলি ভাবি আছো তাতে নিজৰাবোৰ আৰু পাহাৰ পৰ্বত সেউজীয়া উদ্ভিদ তাৰে ৰাস্তাবোৰ বহুত ধুনীয়া তাৰমানে।
উম।
ভাল লাগে আৰু।
অ'।
পিচে আপুনি ক'ত থাকে?
মই থাকো আপোনাৰ বৰপেটা। আপুনি?
মই এনে গুৱাহাটীত থাকোঁ।
অ', গুৱাহাটী মই চিনি পাওঁ বহুত বাৰ গৈছিলো ফুৰিব, তে আপুনি গুৱাহাটী কোনখিনিত থাকে?
মই গুৱাহাটীৰ জুৰোডত থাকো।
অ', এয়া চান্দমাৰীৰ ওচৰত।
অ'।
উম।
পিছে আপুনি বৰপেটা তাৰমানে ঠাইটো কেনে ধৰণৰ অলপমান ক'ব নেকি।
অ', অ', নিশ্চয়। বৰপেটা জেগাটো এনে ভালে লাগে মোৰ ভাল লাগে বেলেগৰ নাজানো। আৰু জেগাটো বহুতেই ধুনীয়া ভাল।
অ'। তাতে পাৰ্ক চাৰ্ক আছে নে?
অ', আছে, কিন্তু মই মানে ইমানো ভালকে নাজানো।
অ', ঘৰৰ পৰা নোলাই নেকি?
অ', মানে পঢ়া শুনাত ব্যস্ত থাকো আৰু কিবা কিবি কাম থাকে না। ফুৰিব নাযাওঁ সেইকাৰণে গম নাপাওঁ।
ভালে ভালে আৰু পিছে আপুনি ঘৰত থকাও ভাল। ঘৰত থাকি থাকি আপুনি ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰিব আৰু সেইটোও ভাল ফুট চুট খাব।
অ', মই ৰাতিপুৱা মানে
এক্সাৰচাইজ কৰিলে এইটোৱে যে ভাল যে আপুনি টোৱেলভটো ফাষ্ট ডিভিজনত যদি পাছ কৰে ভাল দৰে। তেনেহ'লে আৰ্মি চাকৰিত তাৰমানে বহুতকে লৈ আছে নাম্বাৰ চাম্বাৰ থাকিলে।
অ'। আপুনি এক্সাৰচাইজ কৰে নেকি?
কৰো মই জিম কৰো আৰু ৰাতিপুৱা উঠি এক্সাৰচাইজো কৰো।
অ'। পিছে আপোনাৰ উম। ফেভৰেট খেলুৱৈ কোন হয় মানে ফুটবল ক্ৰিকেট?
অ মোৰ বেছি ফুটবলটো ভাল লাগে। ক্ৰিকেটটো তাৰমানে আমাৰ ৰাষ্ট্ৰীয় খেল।
অ'।
ত' মই ইমান ভাল নাপাওঁ, যিহেতু ফুটবল খেলো। ফুটবল চাওঁ সেইকাৰণে ফুটবল ভাল লাগে।
অ'।
পিছে আপোনাৰ কোনটো ভাল লাগে?
মই ক্ৰিকেটটো ইমান ভাল নাপাওঁ কিন্তু, ফুটবলটো ভাল লাগে।
অঁ, ফুটবল তাৰমানে কোনটো প্লেয়াৰক বেছি ভাল পায়?
ৰোনাল্ডো আৰু মেচি। আপুনি?
মইও ৰোনাল্ডোকে।
অ'।
ৰোনাল্ডোৰ যে পোৰা খেলটো ভাল লাগে যে কাটি কাটি লৈ
উম।
উম।
আপুনি মানে এতিয়া কিবা কাম চাম কৰে নেকি?
মই এনে কাম চাম নকৰো কেতিয়াবা, কেটাৰিং চেটাৰিং থাকিলে কৰো। এনে পাৰ্ট টাইম জব নকৰো।
অ'।
পিছে আপুনি কি কৰে?
মই মানে ফ্ৰীলেনচিং কৰো।
অ'।
ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইন।
অঁ, ভাল ভাল।
অ', লগ মেকাৰ মানে এইবোৰ কৰি কেনে মই দিনত পাঁচশ টকাকে ইনকাম কৰিব পাৰো।
অঁ, ভালে ভালে এইবিলাক শিকোও ভাল।
উম। পিছে আপুনি মানে জুবিন দাৰ বিষয়ে অলপ ক'ব পাৰিব নেকি? তেখতৰ ক'ত অন্তিম সংস্কাৰ হৈছিল?
অন্তিম সংস্কাৰটো তাৰমানে ক'ত হৈছিল সেইটোতো। মোৰ নামটো মনত আহা নাই।
অ'।
পিছে আপুনি জানেনে?
অ' নিশ্চয়, উম গুৱাহাটী সোণাপুৰ বুলি এটা জাগা আছে তাত।
অ' সোণাপুৰ এতিয়া মনত আহিছে অঁ।
অঁ অঁ আৰু বেয়া লাগে তেখতৰ যিহেতু আমাৰ মাজত নাই।
অঁহ।
আৰু সোণাপুৰত বহুত মানুহ ফুৰিব যায়, তেখেতক চাকি জ্বলাই। ধূপ জ্বলাই শ্ৰদ্ধা কৰে।
উম উম্। পিছে আপোনাৰ ডাঙুৰ হৈ কি হোৱাৰ ইচ্ছা তাৰমানে? কেনকুৱা টাইপ কাম কৰিব বা ডাঙৰ, এটা মানুহ হ'ব?
অ', মোৰ মানে টিচাৰ হোৱা ইচ্ছা আছে মানে সৰু বাচ্ছাক পঢ়াই কিনে বহুত ভাল লাগে।
অ
আপোনাৰ?
মোৰ তাৰমানে বিজনেছ মোৰ সৰু কালত তাৰ মানে বেলেগ হ'ব ইচ্ছা আছিল। সৰু কালত ভাবিছিলোঁ যে মই এটা পুলিচ বা আৰ্মি হ'ম। তাৰপিছত যেতিয়া ছিক্স-ছেভেনত পালো তেতিয়া আৰু তাৰমানে চেঞ্জ হৈ গ'ল- তেতিয়া তাৰমানে ভাবিছো যে এটা- ভাল তাৰমানে- এ্ ডি এছ পি, এছ পি বিলাক চাই-চাই মোৰো এটা মনত জচ আহি গ'ল- ছিক্স-ছেভেনত থাকোতে তেতিয়া সেইবিলাক হম বুলি ভাবিছো। যেতিয়া নাইন পালো তেতিয়া আৰু চেঞ্জ হৈ গ'ল, তেতিয়া ভাবিছো যে মই এটা ভাল তাৰমানে টা মানে বিজনেছ মেন হম। চেঞ্জ হৈ থাকে সৰু কালতু এইবিলাক চেঞ্জ হৈছে যে- এ টকা পইচাৰ কাৰণে। এতিয়া চেঞ্জ কৰিছো, সেই কাৰণে এইবিলাক তাৰমানে কৰিব ওলালোঁ, হাতত পইচাও থাক'ব লাগ'ব।
উম উম, হয়।
অ'
এনেকুৱাও মোৰে মানে- মোক সৰুকালত ভাবিছিলো- পুলিচ হম বুলি পুলিচ হম বুলি ভাবিছিলো, কিন্তু মানে দিনে-দিনে ডাঙৰ হ'লো, ঘৰৰ অৱস্থা-পাতি ইমানো ভাল নহয় মানে ভালকে পঢ়াব নোৱাৰে
উম
আৰু পুলিচ হ'লে পইচা লাগে, ট্ৰেনিং কৰিব লাগে
অ', হয় হয়।
অ' আৰু ঘৰৰ পৰা মানে- পুলিচো চাকৰি কৰিব নিদিয়ে
হয়-হয়। পিছে আপুনি, এই তাৰমানে গ্ৰহৰ ভিতৰত আঠটা, তাৰ মানে আঠটা গ্ৰহ, তাৰে পৃথিৱীটো বাদ দিয়ক পৃথিৱী বাদ দি কিনে আপোনাক কোনটো গ্ৰহ- বেছি ভাল লাগে?
অ', মংগল গ্ৰহ।
অঁ'।
আপুনি সুৰুজৰ ভাল পাই নে?
মই্ বুত গ্ৰহটো বেছি ভাল পাওঁ। তাত মানে চবত কৰি সৰু আৰু তাতে দেখিবলৈ ভাল লাগে।
উম্।